আঁহ জয়শি
কি কৰিছে
অঁ মই এই বলো ভাতত লাগিম আৰু অকনমান পাছত প যা যোগাৰটোক ফুৰিবলৈ আহিছো।
অঁ
অথনি কিবা হেৰি কথা এটা কবলৈ পাহৰি থাকিলো এই কি কয় এই আচাৰৰ কথা কথা আৰু
অ।
উম, হেৰি এ আচাৰ কৰিম তহঁতৰ দেউতাই কৰে ভালকে ন নে কি
কৰে কৰে ভালকে কৰে, মই মানে ইমান ভালকে কৰে বুলি ভাব ভবা নাছিলো কিন্তু ভালকেই কৰে এই আমাৰ ইয়াত মানে আকৌ আমাৰ বৰমাহঁতৰ ঘৰত বিলম্বী টেঙা আছে।
বিলম্বী টেঙা বিলম্বী টেঙা এই দীঘল যে টেঙা
দীঘল খুব লাগে গছজোপা অকণ কৰ্দৈ নিছিনা। কিন্তু অজস্ৰ লাগে, কিন্তু অধে কৰিলে অকমানহে হয়গে আচাৰটো।
কমি যায়।
অ কমি যায় ইহঁতৰ এই মানে মাকে বনাই থৈছে। যে বহুত টেষ্টি হয় জলকীয়া আচাৰৰ লগত মানে।
অ', মানে মিক্স দিব লাগে আৰু বেলেগৰ লগত।
অ', অ', জলকীয়া আচাৰ অকনমান দি জল জলকীয়া কেইটামান দি দিব লাগে বহুত টেষ্টি হয় খাবলে।
এনেই বস্তুো খুব টেঙা ন?
চাগে কিন্তু মানে এই টেঙা, নিমখীয়া, জ্বলাটো হৈ যায় যে। সাংঘাতিক থ্ৰি
অ। ভোট জলকীয়া লগত বেছি মিলিব চবে
ভোট জলকীয়া লগত মিলাই অ', ভোট জলকীয়া লগতে বনাই থৈছে মই বহুত মানে টেষ্টি পাওঁ খাবলে আচাৰটো।
বস্তুটো বজাৰত কিনিবও পাই চাগে।
বজাৰত কিনিবলে পাব লাগে কিন্তু মানে মানুহৰ ঘৰত এইটো মানে যোনে থাকে চবে এনে দিব লৈ যা লৈ যা লৈ যা এনেকে বুলি। মানে অত্যাধিক লাগে।
বহুত লাগে অ', মই দেখিছো।
বহুত লাগে, তলৰ পৰা লাগে আৰু মানে আচাৰটো বনালে খুব পানী উলাই।
অঁ সেই কাৰণে কমি যায় বস্তুটো পানীটো থাকে যে বেছি অ আকৌ সেই আমৰ আচাৰটো যে বগা হৈ থকাটো যে মোক মোক যে কৈছিলি
অঁ
মই আমৰ যিটো আচাৰ এ সেইটো আছে আৰু খালে অকমান কেচ কেচ কৰি উঠে মজা লাগে খাবলৈ প্ৰথম অৱস্থাত আৰু কেচ কেচ কৰি উঠে কিন্তু টেষ্টি হয় কেচ কেচ কৰি উঠিলেও পাছত মজি একে কোমল হৈ গৈ সেইটো মানে হেৰি নিমখত দি থব লাগে তিনিদিন কাটি টুকুৰা টুকুৰ কৰি মই তেনেকেই বনাও নিমখত দি থৈ তিনি দিনৰ পাছত পানী দিব নালাগে হা তিনি দিনৰ পাছত পানীটো শুকাবৰ কাৰণে অকমান টুকি পেলাই অকমান মেলি দিব লাগে জাষ্ট পানীটো শুকাইছে আৰু তেতিয়া আনি পেলাই বগা সৰিয়হ দিব লাগে তাত বগা সৰিয়হ তাৰ পিছতে মই হেৰি দিওঁ কলা জিৰা দিওঁ আৰু জীৰামূৰি দিও আৰু আজৱাইন অক অকমান দিওঁ দি পেলাই তেলটো কেঁচাই কেঁচাই তেলটো বাকি দিব লাগে ভাল হয় ভাল মইতো তেল কেচাঁইে দিওঁ চবতে চব আচাৰতে
বাকী ভাতৰ যা যোগাৰ কৰিলা নে নাই
ভাতৰ মই সেই মই বোলো চবজি কেইটা কাটো কাটি কৰি থৈ দিওঁ আজি নিৰামিষেই বনাম যেতিয়া চব বৃহস্পতিবাৰে
মই মানে এই কথা পাতি আছিলো ফোনত আমাৰ বা এজনী মৰিগাঁওৰে হয় আৰু তাই মানে মোক কৈছিল এবাৰ বিহুত এ কি কৰিবি কি নাই কিবা কিবি মোক কৈ থাকে এটা দিবি মোক কিবা এটা দিবি তাকেই বোলো মূৰ্তি এটা অৰ্ডাৰ দিম দিম দিম দিম দিম দিমকে পোৱা নাই আজি পালে আজি বোলো মই আজিয়ে দি দিওঁ অৰ্ডাৰটো
উম
সেই অৰ্ডাৰটো দি দিছো তাৰ জেগাবোৰ অকমান মই একদম চিনি নাপাওঁ গতিকে দীঘল অক অসুবিধা হয় সেইটো কাৰণে মানে লাইনত ৰাখি থৈছিলোঁ
আচ্ছা কিমানৰ ভিতৰত কিমান দামৰ ভিতৰত
মানে এনে কিছুমান এপতো দাম বহুতে থাকে বাৰু এইটো এইটো মিডিয়াম দাম আৰু প্ৰাইচটো দিব পৰা
উম
লন কৰিলে মানে দামটো কমি যায়
অ হয় নেকি
এই বস্তুটো ভাল সেইটো বস্তুটো ফ্লিপকাৰ্টতো আহে বাৰু মাজে সময়ত কিন্তু কি ছব বস্তু নাহে বাৰু
অ অ
উম, আচ্ছা।
এটো ভালা কমি যোৱাটোতো আমি বিচাৰো।
হম।
দান অকমান বিচাৰ ননটো
সেইটোৱে দামটো কম চবেই বিচাৰে ন'।
মে যাম অ'।
মোৰো আ, লগা হৈ আছে কুৰ্তি দুটা। কুৰ্তি, কুৰ্তি।
কুৰ্তি অ'। ল'ব পাৰিলে লগ কৰে। পাৰিলে ৰাতি হ'ব, অৰ্ডাৰ দিব। ৰাতি অকমান নাচ দাঁতটো সস্তা হয়।
অ', হয় নেকি?
বাৰটা বজাৰ পিছত পাৰি।
বাৰটা বজাৰ পাছত।
তেতিয়া চাগে হয়টো আপুনি শুই থাকিব।
উম, বাৰটাকৈ মই শু বাৰু।
অ'।
এঘাৰটামানতে শুই দিওঁ আমি।
সেইটো কাৰ মই মানে ৰাতি বাৰ পিছত অৰ্ডাৰ দিওঁ কেতিয়াবা কেতিয়াবা তেতিয়া অলমান দামটো প্ৰইজটো কমি থাকে।
অ', মই আজিহে গম পাইছো দেই এইটো ক বাৰটা বজাৰ পাছত দিলে যোয় দামটো অলপ কমে।
অ', কমে মাজে মাজে সদায় নকমে মেদি প্ৰায় কমে আৰু। আৰু মই দেখি চায়ো নহ আমাৰ মাহঁতৰ কা আজি উকা লাগে।
উম।
হয়। অৰ্ডাৰ দিলো তাকো ইন্ডাকচন ৱাদ হ'ব লাগে।
অ', প্ৰেচাৰ কুকাৰ।
অ আৰু প্ৰব্লেমটো এইটো ৰঙা নালাগে কলা লাগে অ আৰু প্ৰাইচটো কম
কলাটো বেছি কলাটো বেছি
বেছ নহ
মাততো ভালকে অহা নাই তোৰ
নেকি ৰঙাটো চাইজটো কম মানে কলাটো বেছি সেইটো কাৰণে অকমান মানে অ মই কৈছিলো যে ৰঙাটো পাৰিলে লৈ লোৱা তেতিয়া তোমাৰ লাভ হ'ব মানে কাৰণ প্ৰাইচটোতো অকমান কমতে পায় আৰু কুকাৰতোো কুকাৰেই আৰু কিিনোোৱাৰ ভাতহে বনাব তাত
নহয় মেটেৰিয়েলটো ভাল চাগৈ ক'লাটোৰ
হ'বও পাৰে কিন্তু মানে পেষ্টিজৰটো মানে ইণ্ডাকচনত ইণ্ডাকচন বেচ হ'ব লাগে যে
উম
সেইটো কাৰণে চবতে নাথাকে নহয় আকৌ
চবৰে নাথাকে হয়
অ স ভাল ভাল ভাল আৰু তাৰ এই টেৱাবোৰ ভাল ৰুটি বনোৱা
এইকেইটা ভালেই
ৰুটি বনোৱা এ টাৱাখনো ভাল মানে তাত নন ষ্টিক টাইপ যে অকমান
প্ৰেছাৰ কুকাৰটো কিমানত আহিছে
পেচাৰ কোকাৰটো এনেই হেৰি বেষ্ট এইটো মই হকিংছ ললো
উম
হটকেছটো আৰু ইণ্ডাকচন বেচ হলে দুহেজাৰ দুটকা নহাই নহাই দুহেজাৰ দুশ টকা পাইছো আৰু
অ
কিন্তু হেৰিটোত দামটো অকমান কম আছিলে বাৰু
অ অ
্ লশানত আহিলেহেঁতেন
এই কলাটো
অ ৰঙাটো
অ কিবা হেৰি ৰঙাটো ভুল হৈছে
ে ষ্টটো এতিয়া আপুনি দালিতে চব শাক চব্জি দি দিব নে কি ভাতৰত
এ নিদো নিদো দালিতে চব দিলে মানো খাওঁ কেতিয়াবা কিন্তু খুব উৎপাত হলে দিওঁ এতিয়া নাই নিদো দালিতে চবজি এখন বনাব লাগিব ডালি বনাম চব্জি দালি তাৰপিছতে চাই লচোন উ
অ ৰাতি বেছিকে বনাবলৈ এলাহো লাগে কেতিয়াবা
সেইটো হয় আজি মোৰ তাতে অলপ মাথটো বিষ আজি ভাটিবেলা সময়ত মোৰ মাথাটো খুব বিষাইছিলে তাৰপিছত এতিয়া কমিল যেনিবা
মোৰো গাটো ভাল লাগি থকা নাই কাপোৰ চাপোৰ ধোৱা বেছি হৈছে মোৰ
উম
সেইটো কাৰণে দিগদাৰ হৈ আৰু অ আজি ৰ'দ তোৰ বহুত কঢ়া নহয়
বহুত কাৰা ইয়াতো কাঢ়া ৰ'দ ৰ'দ ইয়াতো দোকানলৈ নগলো মো আজ আজি অলপ মাথাটো বিষাইছিলে এবেলা আৰু অলপ ঘৰুৱা কাম আছিলে কানি কাপোৰ ধোৱা সেইটো কাৰণে নগলো
কানি কাপোৰ ধোৱাটোতো বাৰ শেষেই নহয়
একেইে নহয় নহয় আজি আকৌ এক্সট্ৰাকে ওলাইছে এ যে
এইটো ডেইলি বেচিছত থাকে আৰু আমাৰো মোৰ কাপোৰ কিমান ধুই থাকিব লাগে
এই ল'ৰা ছোৱালী থাকিলেতো ওলাইে
ডেলি ওলাই
ল'ৰা ছোৱালী থাকিলে বেছি ওলায় ন
বেছি ওলাই বেছি ওলাই আৰু প্ৰত্য়েকতটো বস্তুৱে কাপোৰ ৰাতি পিন্ধোৱা দিনত পিন্ধোৱা এনেকুৱা ভাগ থাকে যে মানে ৰাতি ফেনখনন অকমান দি উঠোৱা থাকে কাৰণে মই অক দীঘল লতৰ পিন্ধাই দিওঁ দিন ত অকমান হেৰিতটো কমি যায়
তে সৰু ল' ছোৱালীক বহুত কাপোৰ লাগে আৰু সিহতক চঞ্জ কৰি থিব লাগে
চেঞ্জ কৰি থাকিব লাগে এতিয়াও এইবাৰো বজাৰ ব যাব লাগিব গৰম দিনৰ কাৰণে এই হাফ পেণ্ট গেঞ্জি
এইবাৰ গৰমো আগতীয়া হব আৰু বেছি হব জাননেে বাৰু
বেছি হ'ব আৰু এইবাৰ মোৰ এনেকুৱা এটা মনে কয় এইবাৰ মোৰ মতে গৰমটোতো বেছি হব বাৰু যিকেইদিন দিব কিন্তু এইবাৰ বৰষুণো দিব
বৰষুণ দেখোন এতিয়ালৈকে এয়াহে
বৰষুনক সমাই দিব পাৰি কিন্তু এটা কথা মন কৰিবলগীয়া আগতে বৰষুণ দিয়ে হয় বাৰু এতিয়াও বৰষুণ দিছে বৰষুণতো জোৰ আহি পেলই আ একৌ নাই যাওঁ অলপ টাইমৰ পিছতে কিন্তু এই আগতে যে একে লাহে একদম দে থ দিয় থ সেনেকুৱা বৰষুণ না নোহোৱা হৈ গ'ল
নোহোৱা হৈ গল অ নহয় সেইটো আছে আহি আছে সেইটো ছিজনটো মে জুনত হয় চৰি চৰি চৰি মে জুন নহয় জুন জুলাইত হয় জুন জুলাইততো সেইটো আৰু মানে আমাৰ অসমীয়া যেনেকে শাওন মাহ আৰু আহষাৰ মাহ আৰু শাওন মাহ আশাৰ শাওনত তেতিয়া মানে একে মানে নেৰা নপেৰা সতা বুলি কয় যে সতা ধৰে তেনেকুৱা
ন বৰষুণ মানে মই ৰাতি বৰষুণ যাক দিলে ভাল লাগে আৰু শুই
গৰম দিনত ৰাতি বৰষুণ দিলে ভালেই লাগে বাৰু আজিও বহুত গৰম আমাৰ ইয়াত কালি নিচিনাই উম
আজি আমি আগফালে ওলাই গৈছো ওলাই যাব পৰা নাই বৰ দিগদাৰ হৈছে
হয় ক
যামোলে ছোৱালী ভিতৰত নাথাকে মোৰ মানে মোৰ টো বহুত বিষাই আছে
উম মূৰটো হে আগবেলা ব খায়ছে মই ক'লোৱে দেখোন আৰু সৰু ল' ছোৱালীৰ গৰমো বেছি
বেছি হৈছে আমাৰ এওঁ ঘামিয়ে থাকে এনি তাইম
উ
ঠিকে আছে দিয়ক মই ভাতত ৰান্ধো ন অ অ অ